হেল্ল'
অ'
অ কি কৰি আছা
আছো ৰবা এনে অলপ বহি আছো ফোনটো চাই তুমি কি কৰিছা
মও এনেই আছোঁ চাহপানী খালোঁ মাত্ৰ তুমি খালা নে নাই
অ মও খালো ৰবা অলপ আগতে বাকী বতৰ কেনেকুৱা
বতৰে অলপ আগত বৰষুণ দিছিল দিনটো তোমাৰ বৰষুণ দিয়ে ৰ'দ দিয়ে সেনেকুৱা হৈছে তোমাৰ
অ আমাৰো এনেকুৱাই দিয়া আৰু এবাৰ ৰ'দ দিয়ে এবাৰ বৰষুণ তেনেকেই চলি আছে
তাকে ৰবা
উম ৰবা কালি যে তোমাৰ ষ্টেটাচত কিছুমান ফটো দেখিলো ধুনীয়া ধুনীয়া ক'ত গৈছিলা পিছে
অঁ সেইবোৰ সেইবোৰ মানে এই চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যৰ কথাটো শুনি চাই চাগে তাৰে ফটো
আহ হয় হয় বহুত দিনৰ পৰা বাৰু সেই ঠাইখনৰ কথা শুনিছো কিন্তু যোৱা হোৱা নাই তোমাৰ পিছে কেনেকুৱা লাগিল যায়
সঁচাকৈ ক'বলে গ'লেতো এটা মানে অসাধাৰণ দৃশ্য আৰু তাতে যোৱাৰ পিছত ধৰা যিবিলাক মানুহে ধৰা প্ৰকৃতি ভাল পায় মানে মোৰ মইতো প্ৰকৃতি ভাল পাওঁ কাৰণে তালেকে গৈছিলোঁ ত মোৰ দৰে মানুহ যদি তালৈ কে যায় সেইখন ঠাই মানে একেবাৰে উপযুক্ত আৰু ইমান শান্ত পৰিৱেশ এটা
অ হয় বাৰু তেনেকুৱা ঠাই মোৰো ভাল লাগে পিছে কেতিয়া গৈছিলা তালৈ
এ যোৱা কেইদিনমান হ'লেই ৰ'বা মানে তাতে যোৱাৰ দিনা আমি ৰাতিপুৱা সোনকালে সোনকালে ৰাওনা হৈছিলো তোমাৰ ৰাতিপুৱা অলপ ধৰা গৰমটো বৰ্তমান সময়ত গৰম বহুত টো ত' ৰাতিপুৱা সময়ত ক'লে গৰমটো ইমান নাপায় ত' সেইকাৰণে দীঘলীয়া যাত্ৰা যিহেতু ৰাতিপুৱাই ৰাওনা হৈছিলোঁ আৰু
ঠিকে আছে দিয়া ৰাতিপুৱা এনেও যাত্ৰা কৰি সকলোতে ভালে লাগে পিছে তোমাৰ যাত্ৰাটো কেনেকুৱা লাগিল
গাড়ীৰে তোমাৰ ভ্ৰমণ কৰিলেতো জানাই যাত্ৰাটোৰ মজাই বেলেগ আৰু দুয়োপাশে তোমাৰ সেউজীয়া গছ গছনি দেখা পাবা তাৰ পিছত পাহাৰীয়া দৃশ্য আৰু শান্ত পৰিৱেশ দেখি মনটো ভাল লাগি যায় আৰু তোমাৰ ধৰা আ অকমান ঠায়ে ঠায়ে ৰৈ ফটো উঠাই হওঁক বা কিবা খোৱাৰ ওপৰতে হওঁক বিভিন্ন ধৰণৰ কাম আৰু মানে এটা সুন্দৰ মনোমোহা দৃশ্য বুলি ক'ব পাৰা ৰাতিপুৱা হিচাপত
অ হয় দিয়া তেনেকুৱা দৃশ্য উপভোগ কৰিবলৈ মোৰো মন যায় বাৰু পিছে আহ তাত প্ৰথমতে উপস্থিত হয় তোমাৰ কেনেকুৱা অনুভৱ হৈছিল যিহেতু তুমি কলাই যে এটা ধুনীয়া শান্ত পৰিৱেশ তো তোমাৰ কেনেকুৱা অনুভৱ হৈছিল পায়
তাতে তোমাৰ অনুভৱ বুলি ক'লে প্ৰথমে যিটো মনত পৰে আৰু মোৰ সেয়া হ'ল তোমাৰ সেই যিখন ঠাই আৰু ঠাইখনৰ এটা যিটো নীৰৱ অৱস্থা আৰু চ চহৰত আমাৰ যিটো ইয়াতে হাল্লা সোমনা অবাত তুমি ক'ৰবাত ওলাই গ'লে কেৱল গাড়ীৰ হৰ্ণ শুনা পাবা বা চাৰিওফালে ট্ৰাফিক জাম এইবোৰ দেখা পাবা কিন্তু তাতে যিটো চহৰৰ কোলাহলৰ পৰা সম্পূৰ্ণ বেলেগ এটা পৰিস্থিতি সেই অনুভূতিটো মোৰ বহুত বেছি ভাল লাগিছিল আৰু
অ সেনেকুৱা অনুভূতিবোৰ বাৰু মোৰো ভাল লাগে যিহেতু প্ৰকৃতিৰ মাজতে এটা সম্পূৰ্ণ পৰিৱেশ চৰাই চিৰিকটি বা আমাৰ মানে ব্যস্ত এই কোলাহলৰ পৰা দূৰত এটা পৰিৱেশ আৰু খুব ভাল লাগে ন
হয় দিয়া মানে একেবাৰে তোমাৰ ধৰক তাতেতোম গ'লে তুমি গমেই পাবা যে কেৱল চৰাইৰ মাত শুনিবা বতাহৰ শব্দ শুনিবা আনকি তুমি কেতিয়াবা এনেকুৱা পৰিস্থিতি ইমানে নীৰৱ যে গছৰ পাত যদি লৰচৰ কৰে বা পৰি যায় মাটিত তাৰে যিটো শব্দ সেই শব্দটোও তোমাৰ কাণত পৰিব
হুম তাকেইেতো সেইবোৰতো বাৰু মানে খুব ভাল লগা এটা পৰিৱেশ আৰু শান্ত পৰিৱেশ তুমি নিজে উপভোগ কৰি আহিলা এনেকুৱা ঠাইৰ কথা কলে মোৰো বাৰু যাব মন যায় পিছে অ চক্ৰশিলা এনে কিহৰ বাবে বিখ্যাত তুমি জানা নেকি
চক্ৰশিলাৰ নাম শুনিলেতো এতিয়া মোৰ মনলৈ কেৱল তোমাৰ সোণালী বান্দৰৰ কথাই আহে দিয়াচোন কাৰণ চক্ৰশিলা বিশেষকৈ ক'বলৈ গ'লে সোণালী বান্দৰৰ বাবে বিখ্যাত দেখিছোঁ বাৰু ময়ো বহুত দেখিলোঁ তাত তে গৈ মানে তুমি বিখ্যাত বুলি এনে মানে জনজাত নহয় আৰু তাতে গ'লে তুমি ঠায়ে ঠায়ে দেখিবয়ই পাবা আৰু ইফালে সিফালে ঘূৰি থকা যাক পাতি ত' সেই অনুভৱটো ইমান ওচৰত প্ৰায় দেখাটো মানে ভাল লাগে আৰু দেখি
হয় নেকি পিছে কিমানটামান দেখিবলৈ পাইছিলা পিছে তাতে সোণালী বান্দৰ
মই এতিয়া সঠিক ভাবে ক'ব নোৱাৰিম কাৰণ মই এইটো গনা নাইতটো মানে দেখিছো আৰু জাক পাতি থাকে যিহেতু বহুতো দেখিছো গছৰ ডালত ধৰা জাক পাতি বহি থাকে বা ফুৰি থাকে একেলগে তো মোৰ মানে ইমানে খোৱাত ব্যস্ত থাকিলোঁ যে মোৰ গনাই নহ'ল যে মই কিমানটা দেখিলোঁ
অ হয় নেকি ইমানেই তাতে সোণালী বান্দৰ নে পিছে সেইবোৰ যে দেখিলা তাতে সেইবোৰৰ ফটো তুলিবলৈ সুবিধা পাইছিলা নে নাই?
ফটো তুলিব সুবিধা হৈছিল দিয়া মানে মই আৰু ফটো তোলাত ইমান মানে বেছি পাৰ্কত নহৰিচোন মই ইমান ফটো উঠাত ব্যস্ত নাথাকো মই বেছিভাগ সময় ধৰা সিহঁত সিহতক চোৱা চাই থাকোতেই গ'ল আৰু সিহঁতক চাই চাই উপভোগ কৰোতে গ'ল সিহঁতৰ কেনেধৰণে কি কৰি আছে কেনেধৰণে কামবোৰ কৰে সেইবোৰ চাওঁতে মানে পাৰ হৈ গ'ল সময়বোৰ
অ হয় দিয়া এনেও মানে নিজে যাতে এখন ঠাইলৈ গৈছা গতিকে নিজ চকুৰে সেইবোৰ উপভোগ কৰাতকে আনটো বেছি ভাল লগা একো হব নোৱাৰে যিহেতু বাস্তৱত গৈ নিশ্চয় অ বাস্তৱত বেছি ভাল লাগে ফটো তকৈ নিশ্চয় হয়নে সেইবোৰ নিচ চকুৰে উপভোগ কৰি বেছি ভাল লাগে
একেবাৰে মানে বাস্তৱৰ দৃশ্যটো তোমাৰ সম্পূৰ্ণ বেলেগ দিয়াচোন আমি যিটো ফটোত দেখো সেইটো আৰু বাস্তৱত তুমি নিজেৰে চকুৰে দেখা অনুভৱটো সম্পূৰ্ণ বেলেগ কাৰণ তুমি বাস্তৱত সেই বস্তুটো উপভোগ কৰিব পাৰিবা এতিয়া তুমি যিহেতু ষ্টেটাছত দেখা বুলি ক'লা দেখি কিনে তোমাৰ মনত তোমাৰ এটা অলপ হলেও কিবা এটা কুণ্ঠ বোৰ আহিছে সেইকাৰণে তুমি হয় মোক সুধিলা যে ক'ত গুছা কি ক'ত যোৱা নাই তোমাৰো জানিব ৰ মন গৈছে কি কি দেখিছো কি কি দেখা নাই সেইবাবে আৰু
অ হয় দিয়া তুমি ঠিকেই কৈছা বাৰু তুমি তাতে গৈছাগে বহুত মানে সকলোবোৰ বস্তু উপভোগ কৰিলে ভালদৰে পিছে সোণালী বান্দৰৰ বাহিৰে আৰু তাতে কি কি জন্তু দেখা পাইছিলা
আন জন্তুৰ ভিতৰত মই দেখিছো তোমাৰ হৰিণা দেখিলো তাৰ পিছত এই বিভিন্ন ধৰণৰ চৰাই দেখিছো নাম বিলাকতো নাজানো দিয়াচোন ইমান বাকী কিছুমান সৰু সৰু বন্যপ্ৰাণী যিবিলাক আমি এনে দেখা পাওঁ আৰু সাধাৰণতে ত সেইবিলাক দেখিছোঁ
অ, তাতে চৰাইৰ সংখ্যা বেছি নেকি বাৰু, মানে মই তোমাৰ পৰা শুনিলো আৰু মোৰ কেইজনমান লগৰ আন লগৰ যাওঁতে তেওঁলোকক সোধোতে কৈছিল যে, তাতে চৰাইৰ সংখ্যা বোলে বেছি।
হয়-হয়, মানে যোনে চৰাই ভাল পায় আৰু চৰাই প্ৰেমীসকলৰ বাবে সেইখন মানে বহুত ভাল ঠাই আৰু তেওঁলোকে বহুত মানে উপভোগ কৰিবলগীয়া বহুত মুহুৰ্ত পাব। এনেকুৱা চৰাইবোৰ কেনেকে ক'ত থাকে, মানে ইমানে সংখ্যা বেছি তুমি ধৰা যদি তাতে চাফাৰী কৰা তেনেহলে তুমি যোনফালে ঘুৰা বা যোনফালে চোৱা সেইফালে মানে চৰাই দেখা পাবাই, গছত সেনেকুৱা মানে পৰিস্থিতি।
ঠিকে আছে দিয়া, তুমি বহুত ভালদৰে আৰু বহুত ভাল ঠাইখন উপভোগ কৰিলা। পিছে তাতে পাহাৰ আছে বুলিও শুনিছো, পাহাৰৰ ওপৰলৈ উঠিছিলা নেকি?
পাহাৰৰ ওপৰলৈতো উঠিছিলো বাৰু, মানে তাতে দৃশ্যটো অলপ বেলেগ-বেলেগ হয়তো আৰু অলপ মানে ধৰা, সমস্যাও থাকে তাতে কাৰণ যিহেতু বন্যপ্ৰাণীৰ ঠাই ত অকলে যাবও নোৱাৰা ত সেই ক্ষেত্ৰত তোমাৰ গাইড থাকে গাইড ফুৰে সহায় কৰে। ক'ত কেনেকে যাব লাগে বা কেনেধৰণে উম, থাকিব লাগে বা বন্যপ্ৰাণী যদি তোমাৰ সন্মুখত আহে কি ধৰণে তাক তুমি প্ৰত্যাহাৰ কৰিব পাৰা আৰু কেনেকে দূৰত যাব পাৰা বা কেনেকে দৌৰিব পাৰা ত' সেই ক্ষেত্ৰত অলপ। হয়-হয় আৰু গাইডবোৰত থাকিলে বাকী তোমাৰ বেলেগ ইমান সমস্যা হোৱা নাছিল আৰু মোৰ যাওঁতে, কাৰণ ধৰা গাইড মোৰ লগত আছিলে সকলোতে সময়তে।
অ, ঠিকে আছে দিয়া, পাহাৰৰ দৃশ্য উপভোগ কৰিলা চৰাই-চিৰিকটি, সোণালী বান্দৰ বহুতো দৃশ্য উপভোগ কৰিলা তুমি, এনেকুৱা ঠাইবোৰত গলে নিজৰ কেতিয়াবা এনে ঠাইলৈ গ গলে মানে মানুহে নিজৰ সকলো চিন্তা পাহৰি পেলোৱাৰ দৰে হয় ন, মানে নিজকে প্ৰকৃতিৰ বুকুতে যেন বিলীন কৰি দিয়ে তেনেকুৱা অনুভৱ হয় ন?
হয়-হয় আৰু তুমি যদি ভাবিছা আৰু তুমি যাবা তালৈকে ত তোমাক মই এটা কথা কওঁ আৰু যে মানে, তাতে ধৰা থকাৰ ব্যৱস্থাৰ ক্ষেত্ৰত, খোৱাৰ ব্যৱস্থাৰ ক্ষেত্ৰত তাতে তোমাৰ কিছুমান ধৰা ৰিজৰ্টটো আছে বা হোম ষ্টেউজো আছে। আমি যিহেতু হোমষ্টেত আছোঁ। ত তোমাকো মই ছাজেশচন এটা দিও যে, তুমিও পাৰিলে হোমষ্টেতে থাকিবা। কাৰণ তাতে হোমষ্টত খৰচাও কম হয় আৰু মানে যেতিয়া ইচ্ছা, যেতিয়া থাকিব ইচ্ছা বা যেতিয়া য'ত যাব ইচ্ছা যাব পাৰি। আৰু যিটো মানে ৰিজৰ্টত অলপ খৰচো বেছি হয় দিয়াচোন, আৰু তাতে অলপমান অহা যোৱাৰ ক্ষেত্ৰতো অলপমান সমস্যাৰ সন্মুখীন হোৱা দেখিছো মই বহুতক। তো সেই ক্ষেত্ৰত তুমি যদি যোৱা নিশ্চয়কে হোমষ্টেতে থাকিবা।
হয় নিশ্চয়কৈ মই যদি যোৱা হয় বাৰু তেতিয়া তোমাক জনাম। আৰু তুমি যাতে কলা কি হোমষ্টেতে টো বেছি ভাল গতিকে ময়ো হোমষ্টতে থাকিব চেষ্টা কৰিম আৰু যাম বুলি মইয়ো আশা কৰিছো যিহেতু ইমান ধুনীয়া ঠাই আৰু অসমৰ ভিতৰতে তেনেহলে যাই চাব পাৰি বাৰু, পিছে তাতে খাদ্যবোৰ কেনেকুৱা আছিল?
খাদ্যবোৰ বেলেগ, যিহেতু তোমাৰ অসমৰ ভিতৰতে তুমি অসমৰ যিবিলাক থলুৱা খাদ্যৰ সেইবিলাক পাবা আৰু উপভোগ কৰিব কাৰণে, বাকী তোমাৰ যদি ফাষ্ট ফুড ভাল পোৱা সেইবোৰো কেতিয়াবা-কেতিয়াবা মানে কিছুমান ঠাইতহে পাবা আৰু তাতে সকলো ঠাইতে নোপোৱা। পোৱা কিছুমান এনেকুৱা ঠাই আছে তাতে মানে ফাষ্ট ফুড পোৱা যায় আৰু সেই ক্ষেত্ৰত খাদ্যৰ হিচাপত মানে সুবিধা আছে আৰু নথকা নহয়, যি বিচাৰা সেইটো খাব পাৰিবা আৰু তাতে।
অ, ঠিকে আছে তেতিয়া খাদ্যৰে তোমাৰ মেইন আৰু আকৌ মানে গ'লে খাদ্যৰ ঠিকমতে পালে ভাল লাগে দিয়াচোন অসুবিধা নহ'লে, বাকী সেইফালে বতৰতো ঠিকেই আছিল চাগে?
বতৰ, বতৰটো ঠিকেই আৰু বতৰটো মানে, আমি যাওঁতে ইমান সমস্যাৰ সন্মুখীন হোৱা নাই। বাকী-বাকী কথাত তুমি এতিয়া নিজে গ'লে বুজি পাবা আৰু কেনেকুৱা এটা অনুভৱ প্ৰকৃতিৰ মাজত, সেইখিনি আৰু মই তোমাক নকওঁ আৰু। সেইখিনি কাৰণে তুমি তেতিয়া কবা যাবা মানে নিজে তেতিয়া নিজে যেতিয়া অনুভৱ কৰিবা তুমিও ভাল হ'ব দিয়াচোন নতুন নতুন অনুভৱ যেতিয়া হ'ব মই যদি সকলো কথা কৈয়ে দিওঁ তেনেহ'লে তুমি যোৱা নোযোৱাচোন সমানেই হ'ব ন।
অ হ'ব দিয়া তোমাৰ পৰা এইবোৰ বিষয়ে জানিব পাই ভাল লাগিল আৰু খুব ধুনীয়া অনুভৱ এটা মোৰ আগত তুমি কলা গতিকে ময়ও যেতিয়া যাও তোমাৰ আগত জনাম বাৰু নিশ্চয় ত আজিলৈ হ'ব দিয়া নহলে পিছত আৰু এদিন কথা পাতিম
ঠিক আছে হ'ব দিয়া